হেল্ল', অঁ পাইছো পাইছো। মই এই ভাতকেইটা খাই শুই আছো, তই?
আচ্ছা, আচ্ছা, মই তোৰ একো নাই কৰা এনেই আছিলো আৰু ভাবি আছো বোলো তোৰ- সুধো বোলো চামাৰ ভেকেচন ক'ত ক'ত ঘূৰিব গলি?
অঁ, মইও তো এতিয়া এইটো কৰিব বাকী ক'ত ঘৰত আছে নে ক'বাত ফুৰিব গ'লি বুলি?
তাকেতো, তাকেতো বাকী কি ক কেনেকে গ'ল চামাৰ ভেকেচন, খতমে হ'ব হ'ল ন বোলো ফোন এটা মাৰো।
হেৰিলৈ গ'লো মই, বেছি ফুৰা নহল প্ৰথম ফাৰ্ষ্ট উইকত গ'লো তোৰ- কি বুলি কয় এইফালে জম্মু কাশ্মীৰ-
আচ্ছা, জে এণ্ড কে পালিগে নেকি এইবাৰ গৈ?
ক'ত?
জে এন কে জম্মু এণ্ড কাশ্মীৰ।
অ', জম্মু কাশ্মীৰ অ' তাৰ হেৰি গ'লো এই মাতাজী মন্দিৰ যে।
আচ্ছা আচ্ছা মাতাজী মন্দিৰ এইফালে গম পাইছো বৈষ্ণো দেৱী বৈষ্ণো দেৱী গম পাইছো। গম পাইছো।
বহুত ঠাণ্ডা অ' আৰু তোৰ এই অ' বহুত ঠাণ্ডা।
আমাৰ এইফালেহে গৰম।
তোৰ পৰহি মই শ্বিলঙৰ পৰা আহিলো। অ', এই দুটা ট্ৰিপ সৰু সুৰাকে।
ঠিকে আছে, ঠিকে আছে ভালে ভালে ভালে, শ্বিলং কেনেকা বতৰ এতিয়া?
এই পানী হৈছে আৰু গুৱাহাটীত গুৱাহাটীত গ'লে পানী পায় বৰষুণ বৰষুণৰ কাৰণে।
গুৱাহাটীত খুব পানী হৈ আছে ন?
এ বহুত পানী কৈছো নহয়, জেগাই জেগাই একে মানে গাড়ী চলাবই ভয়।
অ', হ মই গুৱাহাটী যাম যাম বুলি ভাবি যাব যাবই পৰা নাই নহয়।
বাকী এইবিলাক মেঘালয় চেঘালয়টো ভালেই খালী মানে পাহৰ বেচি পাহাৰত গ'লে শ্বিলং পিক তিলং পিক গ'লে অকমান চাই চিতি যাব লাগে, লেণ্ড শ্লাইড হয়তো বহুত বৰষুণ দি আছে যে।
উম, উম, উম, বহুত লেণ্ডশ্বাইড হৈছে ন?
মই মইতো চিধা হেৰিৰে গৈছো আমি আমি এদিন এই দুদিন দুদিনকে গৈছো দুদিন চেৰাপুঞ্জীয়ত আছো তাতচে চেৰাপুঞ্জী যাম বুলি অকন মে অকল মেঘালয় গ'লো মানে ঠণ্ডাটো এক্সপেৰিঞ্চ কৰিছো অলপ আৰু।
বতৰটো মানে তাৰ কেনেকা এতিয়া ৰ'দবোৰ কেনেকা কচোন ভালকে ক, মই মানে যাম বুলি ভাবি আছো।
অ', চেৰাপুঞ্জী যাবি বঢ়িয়া বৰষুণ কিন কিন থাকে।
নাই নাই তই তাৰ ৰাস্তাটো কচোন কেনেকা।
ৰাস্তাটো শ্বিলঙৰ ৰাস্তাটো বঢ়িয়া খালী গুৱাহাটীত অকল অলপমান বানপানী পাবি মানে এতিয়া চাগে নাই নাই কমিছে চাগে বৰষুণ দিছেতো আজি ৰ'দ দিছেতো অলপ।
আজি ৰ'দ দিছে ন?
অ'।
আমাৰ এইফালেতো মইতো হেৰিয়ত আছো মইতো বেনাৰছত আছোটোৰ।
অ', বেনাৰচত আছা নেকি?
মই বেনাৰছত আছো, বেনাৰছতো ৰ'দ আছে পুৰা গৰম।
তাতেও, ফুৰি আছ ন পুৰা?
মই ফুৰা নাই মই আহিলো মানে কাম এটাত।
অ'।
তোৰ এই কামটোৰ কাৰণে আহোঁতেনে বোলে দুদিনমান ৰখি দিওঁ বুলি কয় ৰখি দিছো, যামেই মই কাইলৈ পৰহিলৈ মানে। সেইকাৰণে তোক ফোন এটা মাৰো ক'ত ঘূৰিলি ক'ত নাই ঘূৰা।
অ', সেই মই তেনেকেই অলপ চলপ ঘূৰিলো আৰু।
ব'ল আমি ক'ৰবাত যাওঁ এদিন একেলগে সেইটো কাৰণে ফোন কৰিলো।
অ', হ'ব। এ, এই হে এই ক'ত যাব পৰা জেগা আছে?
কেৰেলা যাওঁ ব'ল।
কেৰেলা অ' পাৰি ন, উঠিয়া উঠিটো জেগা আছে ৰিল দেখিছিলো মই।
কেৰেলা জেগাটো পুৰা গাঁৱলীয়া বৰষুণ দি থাকে।
ঐ, এতিয়া বাৰিষাত যে যে কিবা ৰাস্তা এটা পানী ঢাক খাই যায় যে পানীয়ে পানীয়ে যায় যে।
কেৰেলাত আছে কেৰেলাত আছে দেই বহুত ধুনীয়া ধুনীয়া জেগা দেখা নাই দেই ৰিলটো।
এইটো ডিম ৰহ তোক মই চেণ্ড কৰিম বঢ়িয়া লাগে সেইটো জেগাত। এতিয়া বাৰিষাত গৈ ভাল লাগে। অ', এতিয়া
বেনাৰস
তাতো, তাতো এনেকে পৰা ইখনৰ পৰা সিখন ঘৰ, সিখন জাগাত মানে নাও দি যায়, সিমান পানী হৈ যায়।
অঁ, তাত পানী দেখিছো, দেখিছো, দেখিছো। কেৰেলাখন গোটেইখন পানীৰ ওপৰতে ন, গোটেই কষ্টেল এৰিয়া মানে তোৰ সাগৰীয় সাগৰ পাৰৰ।
উম, ভাল লাগিব গৈ পেলাই।
অঁ, ভালেই বাৰু, কেৰেলা যাম বুলি ভাবিছো নহলে তোৰ এইফালে আমি হেৰি যাবও পাৰো উত্তৰাখণ্ড।
উত্তৰাখণ্ড ন? উত্তৰাখণ্ডত চাবলে
উত্তৰাখাত, উত্তৰাখাণ্ড এটা জেগা আছে হা।
অ।
জেগাটো কেনেকুৱা ধৰণৰ মানে, এটা পৰ্বত আছে, খেইট পৰ্বত বুলি।
অ'।
অ ত সেই খেত পৰ্বতত বোলে হেনো, তোৰ পৰি থাকে। পৰি বুজি পাওঁ? ফেৰি টেইলছৰ পৰি?
অ', অ', অ' পৰিবিলাক।
অ', পৰিবিলাক থাকে, পৰিবিলাক এনেকুৱা ধৰণৰ পৰি হা মানে তাত যদি মানুহ না খেত পৰ্বতত
উম।
তই যদি যাৱ, তই যদি পৰি দেখিলি, তই আৰু ঘূৰি আহিব নোৱাৰা সেই জংঘলখনৰ পৰা।
এ
উম। আৰু সেইফালে এটা বহুত ওপৰত ভগৱান শিৱৰ মন্দিৰ আছে।
তাৰপিছত এনেকুৱা আছে, তাৰ পিছত যাব পাৰি তাৰ পিছত ঋষিকেশো যাব পাৰি।
অ, তাত ধুনীয়া - ধুনীয়া জেগা আছে।
ঋষিকেশ ওলাওঁ ব'ল একবাৰ। ঋষিকেশ মানে তোৰ কেদাৰনাথ।
অ', ক কেদাৰনাথ এই তাত তাত যাব পাৰি অ'। তাতো না মা মাতিলেহে যাব পাৰি ভাই ভগৱানে সেইটো হয় এটা কথা।
সেইটো হয় দেই, সেইটোত হয় বাৰু কথা দেই। একো নাই, এবাৰ যাম ব'ল নেক্সট জানুৱাৰীত।
ভাল লাগিব।
পাৰি মানে হয়, ভালকে সুধিছোঁ তোমাক সেইটো কথাবোৰ।
অ বাৰু নেক্স নেক্স জানুৱাৰীত ন'?
নেক্সট জানুৱাৰী মাহত ট্ৰিপ এটা প্লেন কৰিম বুলি ভাবি আছো।
অ', পাৰি বাৰু, ভাল লাগিব গৈ পেলাই একেলগে চব।
অ' তাকে আৰু ট্ৰিপ এটা প্লেন কৰিব পাৰি ন'।
অ', কিমান ট্ৰেক কৰিব লাগে ন', সোতৰ কিলোমিটাৰ।
তাত অলপমান ট্ৰেকিং কৰিব লাগিব। ওলাওঁ যদি, সঁচাকে ক'বি মোক? মই ভাবি আছো মানে যাম বুলি একবাৰ মানে আমি ভাবিছোঁ তোৰ কেদাৰনাথ যাম বুলি, নহ'লে তোৰ মানালী নহ'লে তোৰ উত্তৰাখণ্ড। নহ'লে তোৰ কেদাৰনাথ, আ কে কেদাৰনাথ যাম বুলি ভাবি আছিলো।
অ', অ'। আজিকালিতো কে বহুত সুবিধা হৈ গ'ল। ডাইৰেক্ট এই হেলিকপ্টাৰতহে নিয়ে, কেবিনটোয়ে।
নাজানো দেই, ইমানতো পইচা নহয় আৰু দেই।
এই, সিমান খিনি পইচা যে এনেও নোৱাৰো আমি। আমি কমন মানুহ বিলাকে এনেও নোৱাৰিম, এই চেলিব্ৰিটিবিলাকেহে যায়।
আমি খোজ কাঢ়ি যাম। আমি ভগৱান ভক্ত, আমি ভগৱানক দৰ্শন কৰিবলৈ যাম।
মই ট্ৰেক কৰিছিলোঁ এ বেচ টাইমতে ট্ৰেক কৰিব লাগে। কিমান নেক্সট টাইমত ট্ৰেক কৰিব লাগে অ'। আৰু কিমান কিলোমিটাৰ, তাতো বহুত কষ্ট। আৰু ইমান ঠাণ্ডা, অ' কৃষ্ণ!
বহুত ঠাণ্ডা ন' তাত।
অ', মই খোজকাঢ়িলে গৰম গৰম লাগি যায়। ঠাণ্ডা হ'লে গাটো কঁপি যায় মানে। ৰখি দিয়াৰ লগে লগে ৰখিবই মন নাযায় মানে, খোজ কাঢ়ি থাকিব মন যায় তেতিয়া।
মই যোৱা নাই, মোৰ যাব একেবাৰে মন নাযায়। যেতিয়া মায়ে মাতে, তেতিয়াহে যাব পাৰিবি। নহ'লে যাব নোৱাৰে সেইটো জেগাত। সেইটো বহুত পবিত্ৰ জেগা।
শিল, যেনে পানী, একে সৰু গুফা এটা থাকে, সেইটো পাৰ হৈ যাব লাগে বাগৰ বাগৰি। পেলাই।
উম।
কি চেঁচা পানী ভৰিত ভৰি মানে, থবই এইটো দৌৰিবলগীয়া হৈ যায়।
হয় নেকি? উম' ছিকিম গৈছ তই ছিকিম।
ছিকিম অ' মই ছিকিম হেৰি গৈছিলোঁ দাৰ্জিলিং যাওঁতে ছিকিম সোমালোগে। ইমান ভালকে ফুৰা নহ'ল। ঘূৰি আহিব লগীয়া গেংটক কিন্তু ভালকে ফুৰিছোঁ।
গেংটক মানে এম চি মাৰ্ক ঘূৰিছ।
অ'। এই এম জি মাৰ্কেট খন যে কি ধুনীয়া ন। মহাত্মা গান্ধীৰ ষ্টেচুটো আছে যে।
সেইটো আছে গৈছা ঘূৰিছা মানেজমাৰ। আ আমি যেতিয়া ছিকিম গৈছিলোঁ আমি তোৰ জিৰও গৈছিলোঁ হা তোৰ। উম'। জিৰ' পইণ্ট শুনিছ জিৰ' প‌ইন্ট বহুত ওপৰত টু থাৰ্টিন ফৰটি থাউজেণ্ড থ্ৰী ফৰৰ্টি থাউজেণ্ড।
নাই নাই জিৰ' পইণ্ট আমাৰ যোৱা নহ'ল।
সেইফালে যাবলৈ অকণমান দূৰ হৈ যায় বাৰু ত' আমি-। গোটেই দিনটো গোটেই দিনটো মানে আমি ৰাতি ৰাতিপুৱা এঘাৰটা মানত ওলাইছোঁ। আমি পাইছোঁ গৈ ৰাতি বাৰটা বজাত বাৰটা ন এটা বজাত।
অ বহুত দূৰ অ ড্ৰাইভিং কৰিব লাগে।
বহুত দূৰ আৰু ইমান ঠাণ্ডা ন।
বহুত ঠাণ্ডা। আৰু অকণমান অক্সিজেনো কম পায় ন।
অ' আমিতো অক্সিজেন লৈ গৈছোঁ। আমি জিৰ পইণ্টলৈ যাওঁতে আমি উশাহ ল'ব পৰা নাই। মাইনাছ। বাৰ ডিগ্ৰী হৈ গৈছে।
অ' বহুত হেৰি হৈ যায়।
তাৰপাছত কিমান কিলোমিটাৰ পাৰ হোৱাত হেৰি বতাহ পৰিছে। তাৰ পিছ কিু ফিল্ডছাই ষোল্ল ডিগ্ৰী আছিলে মাইনাচ।
অ কিছ বিলাক। সেইবাবে, মানে সাহস লাগে যাব কাৰণেও।
এই বহুত ভয়ানক ৰাস্তাবোৰ বহুত ভয়ানক।
আমি হেই হেৰি লে গৈছিলোঁ চেইনচি মাৰ্কেট। এটা লেক আছে যে, ইয়াক থাকিলে ইয়াক বিলাক থাকে নামটো পাহৰি থাকিলো মই। হুমঠং নি অ এই যে। কাষত যে, এ ইয়াক বিলাক থাকে যে পুৰা ৱে কাপোৰ চাপোৰ এই পিঠিত যে কিবা দি থয় যে অঁ।
সেনেকেতো বহুত জেগাত আছে তাত ঠাণ্ডা জেগা ন'? তাৰতো ইয়াক যতে তাৰ ইয়াক য'তে ত'তে থাকে তাত।
অঁ আমি যাওঁতে এই কে লেক এটা আছিলে। ভিউ পইণ্ট, লেকটো হেৰি হৈ আছিলে পুৰা। কিলে বৰফ হৈ আছিলে, পানী খিনি মানে গোটেইখিনি বৰ ফ্ৰ ফ্ৰজেন হৈ আছিলে।
উম' উম' উম'।
এ ব'তা অঁ ধুনীয়া লগতে ঠাণ্ডাও।
ঠাণ্ডা আছে দেই, মাইনাচত থাকে তাত।
আমিতো পুৰা যেতিয়া ট্ৰেইনৰ পা নামি পেলাই প্ৰথম দাৰ্জিলিং পাইছোগে আৰু
উম।
তাততো আমি হেৰি ট্ৰেইন গৈছো ন, ট্ৰেইন গৈছোঁ তাত টক্সি লৈছোঁ যে সেই দাৰ্জিলিং নামোতে যোনটো ঠাণ্ডা লাগিছে।
উম' দাৰ
জাকেট তাকেট চিধা আকৌ চুটকেচ খুলি চবে জেকেট পিন্ধিছো।
তাৰপিছত?
আৰু ইয়াৰ ৰাস্তা পদুলি বিলাক কি ধুনীয়া অও। ত' দামবোৰ বেছি আৰু এ দামটো দামবোৰ বেছি। অঁ।
মানে চাবিছো তাৰ ৰাস্তাবোৰ তোৰ' ৰাস্তাবোৰ মাটিত মানে একো লেতেৰা নকৰে।
উম অঁ, এইবিলাকছে আৰু গাড়ী চলালে হৰ্ণ নবজাই সিহঁতে এইটো ভাল নিয়ম।
অঁ চিভিক চাইন্সটো বহুত ভাল, আমাৰ চিভিক চেন্স নাই আমাৰ মানুহবোৰ বহুতৰ
আমাৰ এইফালে গাড়ী ৰখিলেই একে বেয়া মাতে সতে মাতি তাৰ হেৰি হৈয়ে যায়। তে চৰ্ট টেম্পাৰ হৈয়ে যায়।
কি কবি আৰু এইবোৰ।
অঁ এবিলাক আৰু তাকে মানুহৰ হেৰি কথা মানুহৰ মানে জেগাটো হেৰি হ'ব কথা আৰু ডিচিপ্লিনৰ ওপৰত।
সেইটোৱে কথা নিজৰ জেগাটো কিমান ভালকে ৰাখিব পাৰে।
উম। অ' বাকী নাই নাই এই এ দুটাই
আচ্ছা মই বেনাৰছত আৰু বেনাৰছ আহিবি কেতিয়াবা।
অঁ যাম যাম সেইপোজ তাতো যাব লগীয়া হৈছে।
একবাৰ ওলাবি।
অঁ এই জেগাত ধুনীয়া যাম যা অঁ যাম যাম কে যোৱাই হোৱা নাই তোৰ লগতে যাব লাগিব।
এইবাৰ ঘপককে ওলাই দিম বুজিছ, তোৰটো ঘৰৰ পৰা পাৰ্মিশন দিব
অঁ দিব বাৰু।
ঘঁপক কে এদিন ওলাই দিম বুইছ।
উম যাম দে এদিন অঁ।
ঠিকে আছে বাৰু দে হ'ব। উম হ'ব বাৰু দে তে হেৰি আহিলে কবি মই তেজপুৰ যাম, ক'ম তোক মই ফোন মাৰিম দে।
হা?
মই তোক তেজপুৰ গ'লে ফোন কৰিম বাৰু। দে দে হ'ব দে ভাল লাগিল। বাই বাই গুড নাইট। গুটনাইট শুভৰাত্ৰি।